হেল্ল', অ, ' পাইছো অ' কি কৰি আছা
অ' মই তোমাৰ সেই এনে অকমান ৰাস্তা ফালে ওলাই আহিছিলো
অ', অ'', বাকী খবৰ ভাল
অ, ' খবৰ ভালেই বাৰু দেই
উম উম মই এই ৰাস্তালেকে বতাহ খাবলেকে ওলাই আহিছো।
অ', তাকে ৰাস্তাৰ ফালে মানে বহুত ধুনীয়া ধুনীয়াকে বতাহ মাৰি থাকে ন
উম, উম এতিয়া বহুত ধুনীয়া, বহুত ধুনীয়া ধুনীয়াকে বতাহ মাৰে
অ', একেবাৰে মন, মন মানে মানে গা মন একেবাৰে জোৰ পেলাই দিয়ে আৰু ন
তাকে আমাৰ এই গাঁৱলীয়া জেগাকনহে বতাহ জি ভাল আৰু বাকী জেগা যি মানে টাউনীয়া হি অঞ্চল গোটেই জেগাতটো মানে একদম পুৰা প্ৰদূষণ হোৱা হ'ল তাত তেতিয়া আমাৰ মানে মই যত কলেজত পঢ়ো তত মানে তাৰমানে আ চেণ্টাৰত টাউনৰ মাজতে মানে বহুত প্ৰদূষণ ধূলি ওলাবই নোৱাৰি মানে
অ, ' অ, ' অ',।
প্ৰদূষণৰ মাত্ৰা ইমানেই বাঢ়িছে মানে এতিয়া আ কি কবা আৰু আমাৰ অ', আমি এতিয়া এই গাঁৱত আমি এতিয়া মানে যি শান্তিকে আছো আৰু বেছি দিন হয়তো গাঁৱতো এই নাথাকিব মানুহ এতিয়া যেনে দৰে গছ- গছনি কটা মেলা কৰি আছে এতিয়া ঘৰ দুৱাৰ বনোৱাৰ পৰা ধৰি যি এতিয়া কৰি আছে
তাকে, তাকে, তাকে।
বাকী এয়া খবৰ খাতি ভালেই। বাকী ইফালে এতিয়া উম, উম বাকী ইফালে তোমালোকৰ ফালে এতিয়া আহ উ প্ৰদূষণ ঠিকে আছে নে, নে আহিব লৈছে এতিয়া আকৌ।
এ, তোমাৰ মানে কি কবা এতিয়া মানুহ বিলাকেনো ক'ত সেনেকে ইমান ভালকে থাকিব বাৰু কোৱাছোন মানুহবিলাকে একো বুজিয়ে নাপায় গম পাইছা নাই গোটেই প্ৰদূষণ প্ৰদূষণ হৈ অৱস্থাই নাই তোমাৰ এতিয়া আমাৰ এইফালে নতুনকে মানে হেৰি এটা খুলিছে চিমেণ্ট ফেক্টৰী এটা খুলিছে এতিয়াতো তোমাৰ অ অৱস্থাই নাই মানে তোমাৰ গোটেই ধোঁৱা ওলাই তোমাৰ তাৰ পৰা গোটেই বায়ু গোটেই পৰিৱেশটোয়ে প্ৰদূষণ হৈ গৈছে
অ, ' মোক মোক, মোক কৈ অ, ' মোক কৈছে ডাঙৰ, ডাঙৰ চেণ্টাৰ জেগাবোৰত বহুত প্ৰদূৰষণ থাকিব নাই এতিয়া মানে। এতিয়া আমাৰ এতিয়া আবেলিখন গৰমতো এতিয়া থাকিব নোৱাৰি এতিয়া বেলিত দোৱাৰ পিছত যিখন ঠাণ্ডা বতাহ মাৰে ৰাস্তাত সেই সঘন খ মানে এতিয়া আমাৰ গাৱলৈ পোৱা মজাই বেলেগ আমি এতিয়া যি টি চহৰত থাকো টাউনত থাকো আমি এইখন এইখন মানে মুকলি বতাহ আমি পাবলৈও নোৱাৰো
নোৱাৰ নোৱাৰো হয় -হয়- হয় সেইটো হয় বাৰু দেই মানে উম
তুমি কি ভাবা, এনেকুৱা মানে আমি এনেকুৱা মুকলি বতাহ লৈ থাকিলে আমাৰ স্বাস্থ্য কাৰণেও ভাল হয়নে নহয়? আমাৰ মনো মানে মনো
মানে জ গা মন জুৰ পেলাই দিয়ে আৰু
আৰু তাৰ উপৰি আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা মুকলি পৰা দেখা পাওঁ যেনে উম বিশুদ্ধ বতাহৰ থাকি‌ হয় নহয়
হয়- হয় সেইটো সেইটো হয় বাৰু দেই মানে এ এতিয়া শুনা এতিয়া শুনা দেই মানে তোমাৰ আমাৰ অক্সিজেনটো আমি মানে যিটো উশাহ লওঁ আমিতো উশাহ নোলোৱাকৈতো মানুহ জীয়াই থাকিব নোৱাৰে হয় নহয় আমি উশাহ লৈছো কাৰণেতো আমি সেই বিশুদ্ধ যেতিয়া বায়ু লৈছোঁ। সেইকাৰণেটো‌ আমাৰ আমাৰ আমি স্বাস্থ্যৱান হৈ আছোঁ কিন্তু যদি আমাৰ যদি সেই অ', আমাৰ যদি সেই বায়ুটোৱে আমি যিটো অক্সিজেন লওঁ সেই অক্সিজেন যিখিনিয়ে যদি দূষিত হয় আমি যিখিনি বায়ু সেৱন কৰোঁ সেইখিনিয়ে যদি দূষিত হয়
হয়- হয়
আমাৰ ভিতৰত যিখিনি পাৰ্টচসমূহ আছে মানে শৰী অ', অ', শৰীৰৰ যিখিনি যিখিনি অ', শৰ শৰীৰৰ যিখিনি অংগ আছে সেইবিলাক তোমাৰ বেয়া হৈ যাব ন
অ', তুমি ঠিকে কৈছা আমাৰ এতিয়া অক্সিজেনৰ অভাৱ হলে এতিয়া আমাৰ তেজত যি আমাৰ অক্সিজেনৰ পৰিমাণ কমি যাব যাৰ ফল নেকি আমাৰ তেজখিনি শক্তিশালী নহ'ব আৰু আমাৰ দেহত তেজৰ যি পৰিমাণ আৰু পানীৰ যি পৰিমাণ সেয়াও কমি যোৱা দেখা পোৱা যাব। হয়নে নহয় আৰু আমাৰ যি আমাৰ
উম
আমাৰ শৰীৰৰ তাৰ ক্ষেতত অক্সিজেনৰ মানে অক্সিজেনে প্ৰায়খিনি শক্তিয়ে আমাৰ যোগান ধৰে দেখা পোৱা হয়নে নহয়। উদ্ভিদেও ধৰে আৰু বৰ্তমান সময়ত যিদৰে প্ৰদূষণ কৰিছে হয় কিন্তু তাৰ -তাৰ যোগেদি গছ গছ দেখা পোৱা গৈছে যাৰ ফলনি প্ৰদূষণ নিয়ন্ত্ৰণ হোৱা দেখা পোৱা নাই পোৱা নাই পোৱানে পোৱা দেখা পোৱা উফ নাই হয়নে নহয় নাই যোৱা নাই যোৱা এতিয়া মানে তাৰ ক্ষেত্ৰত কি হৈছে এতিয়া মানুহে এইফালে অ', তোমাৰ ফেক্টৰী উদ্যোগো স্থাপন কৰিছে সেইফালে গছ- গছনিও কাটি দিছে পাহাৰো কাটি দিছে যাৰ ফলত নেকি আমাৰ যি বায়ুমণ্ডলত যি কাৰ্বন-ডাই-অক্সাইডৰ যি পৰিমাণ সেয়া বৃদ্ধি পাই গৈছে, যাৰ ফলত নেকি আমাৰ গছে আমাক অক্সিজেন দিবলৈ মানে যি মানে আমাক অক্সিজেন দিবলৈ গছৰ পৰিমামান কমি গৈছে হয় নে নহয়? আৰু অক্সিজেনৰ মানে কাৰ্বন -ডাই কাৰ্বন- ডাই কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি গৈছে মানে দিনক দিনে দেখা পোৱা গৈছে যে এতিয়া অ', টাউনৰ পৰা আমাৰ সৰু সৰু চহৰলৈ চ আৰু সৰু সৰু চহৰ পৰা আমাৰ সৰু সৰু চেন্টাৰ, তাৰ পিছতে আমাৰ গাঁৱলৈ আগবাঢ়িব ধৰিছে হয়নে এতিয়া দেখা পোৱা গৈছে যে আমাৰ গাঁৱৰে কাষৰ এখন গাঁৱৰ কাষতে এটা সৰু উদ্যোগগিটা স্থাপন কৰা দেখা পোৱা গৈছে আৰু ডাঙৰ দুই এবিধ ডাঙৰ হৈ তেনেকৈ হ'লে দেখোন আমাৰ যি আমি এতিয়া বৰ্তমান সময়ত আমি তুমি এতিয়া মই এতিয়া যি মুকলি বতাহ খাই আছোঁ সেয়া হয়তো ময়ো নাপাব পাৰো হয়নে এতিয়া তুমি ভাবা যে আমি সেই দি উদ্যোগ স্থাপন কৰি আছো যি আমি গছ-গছনি চিনি কটা হেৰি কৰি আছো সেইখিনি আমি কি অ একেবাৰে বন্ধ কৰিব লাগে নে আমি আৰু বেলেগ ব্যৱস্থা ল'ব লাগে
এতিয়া তোমাৰ সেই তুমি যিটো ক'লা উদ্যোগসমূহ বন্ধ কৰি দিব লাগে নেকি হয় নহয় কি এতিয়া আচলতে মানে কি তুমি এতিয়াতটো তোমাৰ আমি যদি উদ্যোগসমূহ যদি যদি বন্ধ কৰি দিওঁ তেনেহ'লে তোমাৰ আমাৰতো জীৱনটো নচলিব
নচলিব হয়
কাৰণ এতিয়া উদ্যোগতেতো তোমাৰ বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ হৈ আছে হয় নহয় এ উদ্য উদ্যোগক ফলতে তোমাৰ বিভিন্ন ধৰণৰ নতুন বস্তু তোমাৰ তৈয়াৰ কৰা হৈছে কিন্তু যদি উদ্যোগসমূহ যদি উদ্যোগসমূহ উদ্যোগসমূহ যদি তোমাৰ মানে বন্ধ কৰি দিয়ে তেনেহলে আমাৰ আচলতে সেই বসু ব অ হৈ যাম হয়ে নহয় গতিকে আমি কি কৰিব লাগিব সেই উদ্যোগসমূহৰ উদ্যোগসমূহৰ পৰা যিখিনি প্ৰদূষণ ওলাই মানে যিখিনি তোমাৰ আৱৰ্জনা ওলায় সেইসমূহ আমি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু সেইখিনি তোমাৰ সেই অ তোমাৰ সেইখিনি যাতে ক'তো নাযায় পৰিৱেশৰ লগত নিমিলে তাৰ ওপৰত আমি ধ্যান দিব লাগিব আকৌ তোমাৰ কি হয় অ তোমাৰ এতিয়া উদ্যোগৰ উদ্যোগসমূহৰ পৰা কি হয় একদম বহুত বেয়া বেয়া ধোঁৱা ওলায় সেই ধোঁৱাখিনি আচলতে আমি যাতে বায়ুমণ্ডলৰ লগত মিহলি নহয় সেই তেনেকুৱা আমি সেই হয় টো ধোৱ খিনি আমি পৰিষ্কাৰো কৰিব পাৰো মানে শোধন কৰিব পাৰো আৰু আনহাতে আমি তোমাৰ সেই ধোঁৱা খিনি যাতে পৰিৱেশৰ লগত নিমিলে তেনেকুৱা কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব
হয় হয় হয় তুমি ঠিকেই কৈছা তুমি ঠিকে কৈছা তাৰ পৰিমমানে আমি যি আমাৰ এতিয়া আজি যি দেখা পোৱা নাই বৰ্তমান সময়ত যি আমাৰ চচাইটি আছে সেইখিনি যি আমাৰ আছে চচিয়েল মিডিয়াত দেখাবলৈ বা কোনো চৰকাৰী আঁচনি পাবলৈহে মাত্ৰ পাঁচজন তাৰিখে বা কোনো এটা নিৰ্দিষ্ট দিনত য কোনো এক আঁচনিৰ সফল ৰূপায়ণ কৰিবলৈহে গছপুলি ৰোৱা দেখা পোৱা যায় আচলতে আমি তেনেকুৱা উচিত নহয় হয়ে নহয় আমি আমাৰ সময় আমি আমাৰ সমৰ সুবিধামতে আমি যেতিয়া আমাৰ মন যায় বা আমি ভাবোতে এনেকা জাগাত গছ হলে ভাল হ'ব তেতিয়া আমি সেই জেগাত গছ চুলিি থকাটোো ভাল আ নে নহয় আৰু আমিও আচলতে আমাৰকে সৰু আমাৰ লগৰ সকলোকে আমি কব লাগে যে গছ পুলি ৰুব লাগে তেতিয়াহে অহা হয়তো পাঁচ ছয় বছৰ পিছত আমি অ মানে তমাৰ হয় হয় আৰু আৰু অহা হয়তো প অসমত ইয়াতকৈ বিশুদ্ধ বতাহ পা হয় নে নহয় বা এই যি আমি এটা বিশুদ্ধ বতা লৈ আছো সেয়া উ মানে ধৰি লোৱা নিয়ন্ত্ৰণ হৈ থাকিব হয় ন নে নহয়
হয় হয় হয় সেইটো হয় তোমাৰ এতিয়া মানে কেচটো কি হৈছে গম পাইছ নে তোমাৰ মানুহক মানুহে আচলতে এনেকে কলেই নহব সেইখিনি হাতে কামে কৰিব লাগিব এতিয়া তোমাৰ কি হৈছে মানুহ বিলাকে তোমাৰ অ গছ বিিলাক ইমানেই কাটিছে তোমাৰ যে কাটি কাটি তোমাৰ সেই গছ বিিলাক কিন্তু নোৰোৱে পিছত এতিয়া তোমাৰ ধৰি লোৱা দেই তোমাৰ উদাহৰণ এটা দিছো তোমাৰ যেনিবা মান আমাৰ এই পৃথিৱীখনত মানে একেবাৰে উদাহৰণ সৰু দাহখন দেই তোমাৰ পৃথিৱীখনত যেনিবা তোমাৰ ধৰি লৈছো তোমাৰ দহ কোটি বা বিশ কোটি মানুহ আছে হয় নহয় এ দহ মান মানুহৰ ভিতৰত যদি অকল গছ যদি কেৱল পচ কোি থাকে তেনেহ'লে তোমাৰ সেইটোতো আমাৰ কণ্ট্ৰল নহ'ব এতিয়া ধৰি লোৱা তোমাৰ অ দহ কোটি মান মানে তোমাৰ অ যিখিনি কাৰ্বন ডাই অক্সাইড এৰি দিয়া সেইখিনি তোমাৰ গছ খিনিয়ে লয় হয় নহয় তোমাৰ এতিয়া এজোপা গছে যেনিবা এজন মানুহক ি য ত দহ কোটি মানুহ মানুহ যদি থাকে আমাৰ পৃথিৱীত তেনেহ'লে আৰু তাৰ মানে পৰিৱৰ্তে যদি আমাৰ গছ যদি অকল কেৱল পাঁচ কোটি থাকে গম পাইছা তেতিয়া তোমাৰ সেই পাঁচ কোটি গছে তোমাৰ সেই দহ কোটি মানুহকো কণ্ট্ৰল কৰিব নোৱাৰে সেই দহ কোটি মানুহকতো অক্সিজেনৰ তোমাৰ পৰিমাণটো যোগান ধৰিব নোৱাৰে হয় নহয় কি হ'ব আাৰ আলদি মেদলি কি হ'ব আমাৰ পৰিৱেশৰ যি ভাৰসাম্যয় অৱস্থা সেই ভাৰসাম্য অৱস্থাটো ৰক্ষা নহ'ব গতিকে তোমাৰ আমি আচলতে সেই ভাৰসাম্য অৱস্থাটো ৰক্ষা কৰিবলৈ চেষ্টা টা কৰিব লাগিব গছ কাটো তেনেহ'লে তাৰ পৰিৱৰ্তে আমি দছজোপা গছ ৰুব লাগিব গম পাইছা তেতিয়াহে আচলতে আমাৰ সেই পৰিৱেশ যি ভাৰসাম্য অৱস্থা সেইটো ৰক্ষা হ'ব
হয় হয় তুমি ঠিকে কৈছা আৰু বৰ্তমান সময়ত যি আমাৰ উম প্লাষ্টিকৰ যি মানে বৰ্তমান যি দ্ৰুতগতি ব্যৱহাৰ সেইখিনিকো আমি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি লব যাতে আমি প্ৰদূষণৰ আমি আৰু বিশ্বাস কৰিব নালাগে হয় নে নহয় আৰু বৰ্তমান সময়ত দেখা গৈছে যে চৰকাৰে বহুতো আঁচনি বা মানে আঁচনি যায় এ মানে হেৰি কৰা দেখা আ হৈছে মুহন কৰা দেখা গছে কিন্তু মানুহে সেয়া আছে বল কৰিছে হয় কিন্তু মানুহে পালন কৰা দেখা পোৱা নাযায় হয় নে নহয় আঁচনিৰ ক্ষেত্ৰ বহুতো ফান ফান ব্যৱস্থ কৰা দো যায় কিন্তু সেইখিনি দুৰ্নীতি মানে মাজত খাই পেলোৱা দেখা পোৱা যায় যাৰ ফ নেকি আমাৰ সমাজ আমাৰ এতিয়া বাহিৰৰ দেশত গ'লে আমি কি পৰিষ্কাৰ পৰিৱৰ্তন দেখো হ নাৰানে হওক বা গাঁৱৰ জোগা হওক বা চহৰ জেগা হওক সকলো জেগাতে মানে ধৰি লোৱাক বহুত চাফ চিকুণ হৈ থাকে তেনেকুৱা যদি আমাৰ ইয়াতো হয় ন তেতিয়া আমাৰ ইয়াৰ আমি এতিয়া বৰ্তমান সময়ত চহৰৰতটো উ চহৰৰতো তুমি কছ ন চহৰ বাদে আমাৰ টাউনখনতে বিশুদ্ধ বতা পাবলৈ নাই হয় ন ন নহয় তুমি কোৱা
নিশ্চয় নিশ্চয় আমাৰ আচলতে এই গাঁও গাঁৱতো গাঁৱতো আল পৰিৱেশতো ইয়াত দূষিত হৈছে গম পাইছা
হয় হয় এতিয়া আমি গাঁৱত আছো কাৰণে আমি এতিয়া বিশুদ্ধৱতা লৈ আহছো লৈব পাৰছো এতিয়া যদি আমি বেলেগ বাহিৰৰ দেশত যদি যাওঁ যেনেকৈ জাপান আমেৰিকা তেুৱ যদি যাওঁ তাত তুমি চহৰতো বহুত ধুনীয়া বিশুদ্ধ বতাহ খাই থাকিব পাৰিবা হয় নে নহয় কিন্তু আমাৰ এতিয়া আমাৰ এতিয়া ভাল ভাৰবৰত তেনেকুৱা নহয় আচলতে আমি আহ আমি সকলোৱে মিলি ভাত ব খ চ আমি প্ৰথমতে আমাৰ নিজৰ থকা ঠাইখন তাৰপিছত আমাৰ যি এতিয়া ওচৰ চুবুৰীয়া অঞ্চল সেইখিনি কৰি যদি মানুহ প্ৰত্যেক মানুহে যদি তেনেকে নিজৰ দৰে নিজৰ নিজৰ ঠাইখন যদি পৰিষ্কাৰ কৰিব ললে তেতিয়াহ'লে আমি দেখা পাম যে আমি হয়তো অহা আৰু দুই তিনি বছৰ পিছত আমাৰ নিজৰ দেশখনৰ প্ৰত্যেকটো দেশ ফোনতে চুকত আমি বিশুদ্ধত লাভ কৰিব পাৰিম
হয় হয় নিশ্চয় নিশ্চয় আৰু তাৰ লগতে আমি গছখিনি ৰুব লাগিব গম পাইছা গছখিনি আচলতে গছটোৱে নিন
হয় কষ্ট মে কষ্ট কৰিব সেইবাবে আমি আহ সকলোকে আমি সজাগতা কৰা উচিত যে এনেকুৱা বিশুধকতা পাতি শিকিবলৈহে আমি আহ পৰিৱেশ প্ৰদূষন কৰাতো বন্ধ কৰিব লাগিব আৰু আমি সকলোৱ তুমিও তুমিও চেষ্টা কৰিবা তোমাৰ এ ওচৰ চুবুৰীয়াত আৰু তোমাৰ ক সৰুসকলক যাতে এ এনেকুৱা ধৰ অ মানে এনেকে বুজাবলে তুমি যাতে হে কৰ অ হয় হয় হয় ঠিক আছে তেতিয়াহ'লে আজিলৈ আমি আকৌ এবাৰ লগ পাম
হয় হয় হয় বাৰু বাৰু আকৌ এই বিষয়বোৰত আকৌ বাৰু আমি গভীৰভাৱে আলোচনা কৰিম
উ হয় হয় নিশ্চয় ৰাখিছোক
উম উম